অ'
হেল্ল'
অ' উ উ তোমালোগৰ তোমাৰ কি উৎসৱ ভাল লাগে?
মোৰ ভাল লাগে বিহু ভাল লাগে
অ', অ'
তাৰছত হোলী ভাল লাগে হয় পিছত দিৱালীও ভাল লাগে। তোমাৰ
মোৰ তাত বিহু বিহুৱে বেছি ভাল লাগে।
উম বিহুতো অসমৰ জাতীয় উৎসৱ।
বিহু মানে অসমৰ জাতীয় উৎসৱ আৰু তোমাৰ বিহু তোমাৰ গৰুৰ বিহু থাকে, আকৌ মানুহৰ থাকে। আৰু শাক-পাচলি খুব বিহুৰ সময়ত শাক-পাচলিও খোৱা হয় যে আৰু বহুত কিবা-কিবি কৰা ভাল লাগে আৰু বিহুত তোমাৰ অ অসমৰ সকলো জনগোষ তিয়া পালন কৰে
হয়
সেইকাৰণে ভাল লাগে
আৰু বিহু বিহু ডাঞ্চ টাঞ্চো কৰে সেই বোৰো চাই ভাল লাগে
জানো কৰা হয়
উম
তোমাৰ মতে উৎসৱ কেনেকোৱা হ'ব লাগে
উৎসৱটোতো ই উৎসৱটো এইটো চব উৎসৱ ভাল লাগে এনে আজি খবৰথ ভালকে পালন ক কৰিলে নিজৰ ইচ্ছা মনোযোগৰে পালন কৰিলে তেয় ভাল লাগে নিজৰ মনটো
এতিয়া উৎসৱ মানে অ আমাৰ মনত মানে এটা ধাৰণাই হৈ যায় উৎসৱ মানে মানে আনন্দৰ এটা দিন সেইকাৰণে মানে যিকোনো উৎসৱ মানে উৎসৱ যিয়েই নহওক মানে আন নিজৰ মানে
নিজৰ মনত এটা ফূৰ্তি আৰু আনন্দৰে পালন কৰিব লাগে
নিজৰ আনন্দ মনেৰে পালন কৰিব লাগে যিকোনো উৎসৱেই হওঁক এটা ফূৰ্তি হেৰি থাকে আৰু অনুষ্ঠান আয়োজন কৰা হয় বিভিন্ন হেৰি কাৰ্যসূচী থাকে
অ হআৰু বিভিন্ন ধৰণৰ মান মানুহৰ লগত যোগাযোগো হয় ফেমিল ৰ লগত পুৰা বন্দিংটো মিলা প্ৰীতিটো হয়
অ এইকা না অ সেইকাৰণে বিভিন্ন উৎসৱ হ'লে বাম এই উৎসৱ বিলাক আহিলে ভাল লাগে
হয়
ঠিক আছে হ'ব
ঠিক আছে